হেল্ল'।
হেল্ল'।
অ' কি কৰি আছা?
অ' আছোঁ ৰ'বা এনে বহি আছোঁ বাহিৰতে। তুমি? অ'। ইমান গৰম সেইটো কাৰণে ভিতৰত মানে অশান্তি লাগি যায়।
আজি অলপমান গৰমটো কম এ, কালিটো বহুত আছিল।
অ, আজি অলপ বতাহ তো আছে আৰু বৰষুণ দিয়াই অলপমান ঠাণ্ডা পৰিল।
উম, সেইয়ে হ'লেও ৰাতিলৈকে বৰষুণ দিব পাৰে, ঠিক নাই।
দিব ছাগে বতৰটো অলপ মানে কিবা কৰি আছে আৰু দিব পাৰে।
এনেও দেখোন ৰাতি বৰষুণ দিয়েই কিবা নিয়মৰ নিচিনা হৈ গৈছে। এইখিনি মান টাইমত দিয়া আছিল আ জি অলপমান বেছিয়ে হ'ল।
তাকেইটো। ৰাতি দিলে কথা নাই বাৰু।
অ, ৰাতিতো শুৱা যায় আৰু।
সেইটোয়ে দিনত দিলে অশান্তি লাগে ক'তো যাব নোৱাৰি। ৰাতি দিলেওঁ শুইয়ে থাকা যায় আৰু দিলেওঁ কথা নাই।
অ, এটা কথা নথ যে আৰু ৰাতি একদম শোৱাৰ টাইমত এঘাৰটা মানত দিব লাগে। এতিয়া ফেনো চলি থাকিব অলপমান ললি হ'ল বৰষুণত তিতি থাকি ভালে হ'ব। উম, বেছি ঠাণ্ডা লাগে ৰুমত। ঠাণ্ডাত ফেনখন বন্ধ কৰে দিলে আৰু বেছি ভাল।
হম, হম। তাকেইতো, আৰু ফেনটো বন্ধ কৰি দিলে গৰমো লাগে নহয়।
গৰমো লাগে। মোৰ টোপনিয়ে হোৱা নাই।
লাগে আৰু দুটাইয়ে। মইয়ো শুলো দিনত আজি।
মইয়ো শুইছোঁ কিন্তু শুলেও মানে কি হ'ব, টোপনি নহ'ল। মই এতিয়া যদি টোপনি মাৰো মোৰ এতিয়াও টোপ নি আহিবই।
আহ মোৰো সেনেকুৱা যোনদিনা সৰুদিনা সিদিনা টোপনিয়ে লাগি থাকে।
মোৰ এতিয়া মানে শুৱতে, শুৱতে ইমান টোপনি হৈছে। মানে এতিয়া যদি ম, জতিাই শলেও মই টোপনি আহি যাব। মই এতিয়াও অলপমান পাঁচ মিনিট লাগে ন, ন, হ'ল চকুনে তুপনি নে চে। নিজ যে আহি যাব মোৰ
তাৰপ ভাত চাত ধনণে কি বনোৱা।
অ, ভাল হয়োৱা নে নটা মানত যাব আৰু।
অ'। দেৰি হয় আৰু।
উ, তাকেতো অলপ আগতে লগৰ এট লগত কথা পাতিছিলো। তাহতৰ তাইক গাঁৱত আছে বোলে। ত, সিহতৰ অলপ পিছত ভাত খাবই।
তাৰ ফ, জল্দি ভাত খাই নহয়।
আহ। আৰ যাব। দহটা চ, দহটা মান ধৰি হ'ব খাম আৰু স
অ, আমাৰো। খাওঁতে, খাওঁতে এঘাৰটা বাজে আৰু চাৰে নটামান বনাব যায়। গাঁৱৰ ফালো আৰু শুবাই অ, আহ হয় ইমানান টাইমত। হেল্ল'? হেল্ল'?
ওলে ভোক লাগে খাবাই মন যায় মোৰ কিন্তু কেতিয়াবা ল, যায়।
অ, ভালকে নে ভালকে মাতটো অহা নাই, নেটৰ নে, নেকি। হেল্ল'?
হেল্ল'? হেল্ল', হেল্ল'?
অ মাততো ভালকে আহা নাছিল
অ মই মাতি আছো মোৰ নেট নেটৱৰ্ আছে কিন্তু ফাইভ জি তিনদাল নেটৱক আছে
অ মোৰ তাতোহে তোমাৰ ফালৰ পৰা কিন্তু মাতো অহা নাই কিবা এইমাত্ৰ এতিয়াহে পাইছো ম
অ তাবা এইটো
অ মই মাজতে শুনা পালো তাৰ পিছত একো শুনা পোৱা নাছিলো
হে
উ সেইটোয়ে বৰষুণ দিলেৰ নেটৱৰ্কটো মানে বেছি বেয়া হৈ যায়
লাগাতকে বেছি বেয়া কৰি কিয় বা এনেকুৱা হয় মই এনেকুৱা হলে বহুত অশান্তি পওঁ
হম আৰু ৰাতি আৰু বেছিয়ে শ্ল মাৰি দিয়ে নেকি অলপমান অ
ঘৰত থাকিলেতো একদম মানে এই কিবা ৰাস্তাৰ ফালে নেটৱকৰ কিবা কানেকশনে আছে নেকি ইখিনি জেগাত নেটৱক পাই সিখিনি জেগাত নাপাই
হ হ সেইটোয়ে বন্ধ জেগা সেনেকে নাপায় ন পুৰা খোলা জেগা পায় আৰু সেইটো কাৰণে
আহ ধৰে
কি কৰি আছা পিছে এনে আছা নেকি
এনে ৰাস্তাতে আছো খোজ কাঢ়ি আছো ৰাস্তাত
স বেলেগ কামতো নাই এতিয়া কলেজো বন্ধ পঢ়িব লগাও নাই উম চাহ খালো এতিয়া মই
কলেজ চলেজটো মই আজি গৈছিলো কিবা এটা কাম আছিল।
উম।
বাকী কলেজতো এনেকে যোৱা নাযায়ে
আৰু যিহে ৰদ যাব ইচ্ছা নাযাই ইমান গৰমত।
কি যাম কলেজো একো ক্লাছ-শ্লাচটো নহয়ে।
উম এটা ক্লাছৰ কাৰনে যোৱা যেন হয়।
অ এটা ক্লাচৰ কাৰনে পইছা খৰচ কৰি যোৱা নিচিনা হই
উম, নগলেও নহয় আৰু এটেনদেন্সটো লাগে সেৱেন্তিফাইভ।
আৰু আমাৰটো ওচৰতে হয় বাৰু তোমালোকৰতো আৰু দূৰত সদহতে আহাতো আকন পঞ্চাছ টকা লাগে। আমাৰতো ত্ৰিশ টকাতে হয় দিয়াচোন হলেও খোৱাতো এস্টা পঞ্চাছ টকা
লাগে আৰু।
উম।
আমাৰতো বাৰু ভাড়াতে যায় পঞ্চাশ টকা মান আৰু এস্টা বাকী লাগিল।
তাকেতো, আৰু এস্টা খোৱাৰ কাৰণেতো লাগে।
তাকেতো।
উম।
এশ টকা এটা লাগে আৰু।
অ', লাগে আকৌ এইবিলাক। খাওঁতে, লওঁতে অ, হয় এইপিনে আৰু কিবা মন গ'ল, কিনি আনিব কাৰণে মন গ'ল। আৰু তোমালোকৰতো ভাল সেইখিনি জেগাত বজাৰ, চজাৰো আছে তোমালোকে মনত পৰিলে কিবা কিনি আনিব পাৰা। আমাৰখিনো একো নাই হেনেকুৱা।
আহ গণেশগুৰি চাইডে ভাল আৰু সেইটো।
উম এইখিনিতো আমাৰ বজাৰ একো নাই।
উ
আৰু বজাৰৰ কাৰণে যাব লগা হলে আৰু আগলৈকে যাব লাগে
তাকেতো সেইখিনি আৰু মেইন পোৰা চিতি পৰে ন সেইটো কাৰণে আছে আৰু কিবা কিবি
এ কি ছিতি টো পৰে কাৰণে আৰু বেলতলা বুলি যানে কিন্তু এই জী বুলি ঘ গম নাপায়ক। কি বুলি কৈছে বুজি পোৱা নাই। বেলতলাৰ সেইখিনিতে বজাৰ আছে, পিছত খিনি বুজি পোৱা নাই।
অ, আজি হৈ যাব পাৰে ন।
উম, পাৰি কিন্তু মই ফালে পোলীচথানা নেকি নেজাউ এই যে উ, সেইকাৰণে আৰু অলপমান কষ্ট আহেলক বেছি খোজ কঢ়াৰ নিচিনা হৈ যায় ন।
উ। পুলিচ থানা।
সঠাত মাজি বুজি পোৱা নাই।
অ', অ'। ঠিকে আছে, অকলে, অকলে যোৱা নে।
হা। কি কৈছা?
অকলে যোৱানে? তোৰ কলেজত লগ আছে।
মই অকলে যাওঁ কেতিয়াবা
হম।
কিন্তু মোৰ এনেকুৱা লগ নাই।
হেল্ল'!
ধিপান বিলাক এনেকে লগ থাকিলে ভাল।
অ' সেইটোয়ে বেলেগ বেলেগ ক্লাছৰ টাইমত লগ পোৱা নাযায় বাৰু এনে অফ্ টাইমত পোৱা যায় আৰু।
অ' অফ্ টাইমত পোৱা যায়, মোৰতো এতিয়া লগ হিচাপত ক'ব গ'লে মই আছামিছ ডিপাৰ্টমেন্ট আৰু মোৰ এডুকেশ্বন ডিপাৰ্টমেন্টৰ জব্দ আছে। তাইো মোৰ ক্লাছৰ এইটো নিমিলে তাইটো কেতিয়াবা ৰাতি থাকে মোৰ কেতিয়াবা ৰাতিপুৱা থাকে মোৰ ৰাতিপুৱা থাকিলে তাই এন কিয় আহিবই ৰাতিপুৱাই
অ' সেইটোৱে।
অ' তাই আৰু মোৰ ঘৰ ওচৰত নহয়। তাইৰ ঘৰ হৈছে গণেশগুৰি মোৰ ঘৰ ইয়াতে।
উম।
সেইটোৱে আৰু একে ডিপাৰ্টমেন্টৰ মোৰ লগবিলাক অ' আৰু মোৰ লগ বিলাক সেনেকুৱা হয়গৈছি বেছিভাগ হে একে। কিহত লগ নাপাওঁ পালে মানে বেলেগ ডিপাৰ্টমেন্ট হ'ব বা বেলেগ কলেজ বেলেগ ক্লাছৰ হ'ব সেনেকুৱাই হয় মই একে ক্লাছৰ মোৰ‌ এনে ফ্ৰেন্দ বেছিভাগ নাই মানে কম কমে বুলি ক'ব পাৰি। আগতে হাই ছেকেণ্ডাৰীতো মোৰ সেনেকুৱা আছিল একে লগ নাছিলে সেটো মই ছেকেণ্ড মই যিহেতু ফাৰ্ষ্ট চেমত থাকোতে ছেকেণ্ড চেমৰ লগ আছিল মোৰ ছেকেণ্ড লগ কলেজ পোৱা কাৰণে চেম বুলি, চেম বুলি।
হয় তাকেতো, এতিয়া স্কুলতো কলেজ, কলেজ আহি যায়।
অ' আগতে স্কুলতো বাইদেউহঁতক বাইদেউ বুলি মাতিছিলোঁ। আৰু এই এতিয়াটো মে'ম বুলি মাতো তো সেইকাৰণে চবফালে মে'ম বুলিয়ে আহে।
উম, হয়ে তেনে এতিয়া মোৰ স্কুলত গ'লে কেতিয়াবা মে'ম আহি যায়।
মই মে'মে আহে মেমহতকচাইছ ততে মানে মুখৰ ফালে ঘৰি পিনে চাই চালে মানে কি অ' বাইদেউ বুলি আহি যায়।
তাকেতো এতিয়া আৰু কলেজত বাইদেউ বুলি মাতা নাযায় ন ফাৰ্ষ্ট মোৰ ফাৰ্ষ্ট হৈছিল। যেতিয়া কলেজ গৈছিল, মানে যেতিয়া প্ৰেজেন্ট লয় আৰু হেল্ল'প্ৰেজেণ্ট আগতেতো বাইদেউ বাইদেউ কোৱা আছিল ন বাইদেউ আহি যায় আৰু প্ৰেজেণ্ট দিয়ে।
তাকেটো।
এতিয়া আৰু হৈ গ'ল আৰু এতিয়া আৰু মে'ম, মে'ম, ছাৰ সেই আহি থাকে। অ' অ' দিয়া তে উম, দিয়া।